হেল্ল'?
অঁ। কি খবৰ ভালে আছে?
এ ভালে আছো। আপুনি কেনে আছে?
আছো মই, ঠিকে আছো।
কত আছে এতিয়া?
আছো ৰুমতে আছো। ডিউটিৰ পৰা আহিলো অলপ আগত।
অ', অ '
কিহৰ বিষয়ে কথা পাতিব আজি?
আজি কিহৰ বিষয়ে কথা পাতিব? প্রথম শুন?
অ', আজি ফেমিলি বিষয়ে পাতো নেকি?
পাতিলে হ'ল।
পৰিয়ালৰ বিষয়ে। আপোনাৰ নিজৰ পৰিয়াল আছে নে? জইণ্ট মানে ফেমিলত থাকে?
অ', অ ', অ' মই মানে এতিয়া তিন পচ চাৰ পাঁচ বছৰ মান আগত বিয়া পাতিছো।
অঁ',
পা পাতিছো এটা ছোৱালী আছে, এটা ল'ৰাও আছে। এতিয়া ক'ব গলে, মোৰো পৰিয়াল এটা আছে।
অ'। যে ছেভেনটি য়াৰ'। হা, মা দেউতা কত থাকে? বেলেগকে থাকে নেকি?
বেলেগ নাথাকে একেলগে থাকে।
অঁ',
মানে চত উ সৰু সৰু বাই আছে, তাৰ লগত থাকে।
অ', আজিকালি মানে ফেমিলি যে আমি একেলগে আগত মানে এনেকুৱা আছিলে মানুহ বুঢ়া হৈ ত' মানে মা দেউতা ভাই ককাই চব একেলগে থকা হৈছিলে। আজিকালি যে এনেকুৱা মানে, খালি আপোনাৰ বুলি নহয়। গোটেই পৃথিৱীখনতে এনেকুৱা হৈ গৈছে, বিশেষকে ভাৰতবৰ্ষত। মই ইয়াত দক্ষিণ ভাৰতত আহিছো ইয়াতো এনেকুৱাই, আমাৰ তাৰ নিচিনাই। বিয়া পাতিলে আৰু দুই, তিনি মাহ থকাৰ পিছত তাৰ পিছত ছেপাৰেট কৰি দিয়ে আৰু চব বেলেগ বেলেগে, এনেকেই থাকে। মানে এইটো যে হৈছে আপুনি কিয় মানে এনেকুৱা হৈ আছে বুলি কি ভাবে মানে, কোনটো কোনটো কাৰণ আছে। হয়টো ধৰক মানে কিবা এটা ৰিজন আছে মানে কাৰণ আছে। আগত মানে ফেমেলী বন্দিংটো বেলেগ আছিলে। আজি কালি মানে বেলেগ হৈ গল। আজি এইটো সাধাৰণ বুলি কব পাৰি এইটো বেয়া বুলি একো কথা নাই সাধাৰণ বুলিয়ে ক'ব পাৰি।
অ'
আপোনাৰ মতে মানে কি এনেকুৱা বস্তুটো পৰিবৰ্তন হল যে আজিকালি মানে চব এনেকে চে
অ', অ', অ' আচলতে আগৰ যিবিলাক মানুহ আছিল সেইবিলাক মাকৰ বাপকৰ কথা মানি চলিছিল।
উম'।
গোটেই কথাখিনি মাকে দেউতে যি কৈছিল সি শুনিছিল। এতিয়া সময়ত মানে মা বা বাপেকে যিটো কয় সেইটো কথা কোনেও নুশুনে। মোৰ ক্ষেত্ৰতে হওক, বেলেগৰ ক্ষেত্ৰতে হওক, নুশুনা নিচিনা থাকে। কত বা কামত গ'লে পইচা লৈ আহে, সি মা - বাপকটো নিদিয়ে। কি কৰি থাকে, মা - বাপে যিটো কামাই লৈ আহে সেইটো বহি - বহি খায়।
উম।
এনেকুৱাও হৈ থাকে, ক'ত বা ক'ত এনেকুৱাও হয় যে বেলেগৰ ঘৰৰ পৰা যিটো ছোৱালী লৈ আহে বিয়া পাতি সেই ছোৱালীটো মা - বাপেকক মানি নাচলে।
উম', উম, শহুৰ শাহুৱেকক দেখিব নোৱাৰে মানে।
অ অ অ, সেইটোয়ে কৈ আছো।
ওম।
তাৰ কথাও নশুনে তাৰ কাৰণতেই চেপাৰেট হ'ব লাগে, মা - বাপেকে নাচাই যে দুজনে কাজিয়া লাগি থাকোক।
অ অ।
সেইকাৰণে কি কৰি থাকে? চেপাৰেট কৰি দিয়ে, আপোন মানে যিহেতু মা বাপেকে সন্তানক ভাল পায়।
ওম।
সেইকাৰণে চেপাৰেট কৰি দিয়ে।
অ।
শুই জানা মতে ইমানে আৰু আছে, একে এক কেইজনৰ ক্ষেত্ৰত বেলেগ- বেলেগ কাৰণ হ'ব পাৰে।
অ কাৰণবিলাক মানে বেলেগ - বেলেগ পৰিয়ালৰ কাৰণে বেলেগ - বেলেগ কাৰণ হব পাৰে বাৰু।
হয় হয়।
কৰি থাকোতে আপুনি পৰিয়ালৰ মানে চবতকে কোনজন মানুহৰ একদম ওচৰত আছিলে মানে? উ খুব ভাল পোৱা মানে অলপ
অ অ, সৰু থাকোতে আচলতে মই এটাই বনি আছে।
অ অ।
সিহঁতে আমাৰ হয় বাইদেউ, সিহঁতে আমাকে লালন পালন কৰিছে, মাৰ লগতো মা- বাপৰ লগত ডাঙৰ যিও থাকে
অ, হয় বাৰু মানে ফেমিলিত বহুত মানুহ থাকে, কিন্তু তাৰ ভিতৰতো এজন দুজন মানুহ আমাৰ খুব ওচৰৰ থাকে মানে তাহাঁত তাৰ কাৰণে আমাৰ বেলেগ এটা স্থান থাকে হৃদয়ত স সেইটোকে সুধিছো। আপোনাৰ কাৰণে সেইটো বাইদেউ?
হয় দে হয়।
অ মোৰো ছেম হয় মোৰো এ আমাৰ ঘৰত চবতকে ডাঙৰ বাইদেউ তাৰপিছত মই, তাৰপিছত মোৰ ভাইটি। ত চবতকে মোৰ ওচৰৰ মানুহজন হ'ল বাইদেউ। বাকী আমি চবক কে ভাল পাওঁ। ভাইটিকো ভাল পাওঁ মা দেউতাও আছে কিন্তু আমি কিছুমান কথা শ্বেয়াৰ কৰিব হ'লে সুখ- দুখ কেতিয়াবা অলপ কথা চথা পাতিব হ'লে মন বেয়া লাগিলে মই বাইদেওকে কল কৰো তাইৰ লগতে কথা পাতো। তায়ে মোক সদায় চাপৰ্ট দিয়ে। কি কৰিব লাগে নালাগে। অলপ মানে সুধি থাকে কি কৰি আছো। জীৱনত মানে আপ ডাউনতটো আহি থাকে বাৰু।
আহি থাকে।
হু উম ঠিকে আছে। বাকী আৰু আপুনি যদি আপোনাৰ চাৰিওফালে মানে চকু মেলি চাই, আজিকালি পৰিয়ালৰ এটা গুণ দিলে কি কব আৰু যদি এনেকুৱা বিচাৰে নহয়, কিবা এটা মানে পৰিৱৰ্তন হৈছে সেইটো মানে কি দেখি পাইছে? মোক অলপ জাস্ট‌ ক'ব
ভাল পৰিৱৰ্তন বুলি ক'ব গ'লে গাঁৱৰ গাঁৱৰ এ বুলি কৈছে না আপুনি ফেমিলিৰ বুলি কৈছে?
ফেমিলিৰে আৰু ধৰি লওঁক।
অঁ অঁ ফেমিলি বুলি ক'ব গ'লে আমালকে ডাঙৰ হৈছো মা বাপাকে ডাঙৰ কৰিছ কৰিছে। এতিয়া আগতে কেনেকোৱা‌ আছিল ও গাঁৱৰ যিবিলাক মানুহ আছিল আমালোকক চিনি ন পোৱা আছিল।
হুম।
হয়নে? এতিয়া ডাঙৰ দীঘল হৈছো।
উম
এতিয়া গাঁৱৰ মানুহবিলাক আমালোকক চিনি পায় আমালোকক আমালোক কৌ সিহঁতক চিনি পাওঁ সেইকাৰণে কি কৰো কেতিয়া কেতিয়াবা কাষৰ গাঁৱৰ কিছুমান মানুহ অসুবিধা হলে আমালৈকে আগাই যাওঁ, সিহঁতে আমাৰ অসুবিধা হলে সিহঁতে আগাই আহে।
ওম। ঠিকে আছে। সেইটো মানে আমাৰ গাঁৱৰ ফেমিলি বিলাকৰ এটা ভাল মানে হেৰি বুলি ক'ব পাৰি। কিন্তু চহৰত কিন্তু তেনেকুৱা নহয় চহৰত মানে হ'লেও খুব কম। মানে যদি পাৰ্চনেলি চিনি পায় তেতিয়া হ'লেও হয়তো কিবা হেল্প কৰিব নহ'লে চহৰৰ ফেমিলী বিলাক মানে পৰিয়াল বিলাক, চব নিজৰ নিজৰ কামত ব্যস্ত তেনেকুৱা মানে।
হয় হয়। গাঁৱত আৰ চহৰৰ বেলেগ বেলেগ।
অঁ, গাঁৱত মানে ধৰি লওক আপোনাৰ মোৰ কিবা ৰক্তৰ সম্পৰ্ক নাই মানে আমি একেটা বংশৰ মানুহ নহয়, কিন্তু আমি একেটা গাঁওতে বাস কৰোঁ। তেতিয়া হ'লে আপোনাৰ কেতিয়াবা বিপদ হৈ গলেও তেয়া অচিনাকি নিজৰ বংশৰ মানুহ নহ'লেও নিজৰ পৰিয়ালৰ মানুহ নহ'লেও একেটা পৰিয়ালৰ মানুহৰ নিচিনা আগুৱাই যায়, সহায় কৰে। কেতিয়াবা পইচা পাতিত সহায় কৰে, কিন্তু চহৰত কেনেকে। কেনেকুৱা চহৰত খালি নিজৰ পৰিয়াল খিনিহে হয়তো চাপৰ্ট কৰে কেতিয়াবা তেনেকুৱা। কিন্তু অচিনাকি পৰিয়াললে চাপোৰ্ট কৰা মানে খুব। কম দেখা যায়, সচৰাচৰ তুলনামূলকভাবে গাঁৱততো বহুত ভাল মানে এটা পৰিৱেশ।
হয় হয়।
হয় বাৰু বাকী আপোনাৰ পৰিয়ালৰ ল'ৰা ছ। ল' ছোৱালীৰ মাজত এ' কোনে বেছি মানে পঢ়া শুনাত অলপ ভাল? পঢ়া শুনা কৰিব বিচাৰে, ল'ৰা নে ছোৱালী?
এতিয়া ছোৱালীটো চাৰি বছৰ মান হৈছে ল'ৰাটো এবছৰ। হোৱা নাই এতিয়া সাত মাহ মান ধব দিছে। স্কুলত দিয়া নাই ছোৱালীটো, দিব বিচাৰিছো।
আচ্ছা।
এতিয়াও এতিয়া ঘৰতে অলপ - অলপ শিকাই থাকো।
অ' এতিয়া ধৰি লওক অ' মই এতিয়া বিয়া পতা নাই। যদি মই ভৱিষ্যতত। কিবা ফেমিলি প্লেনিং কৰো মানে মই ফেমিলি বনাব বিচাৰো বিয়া পাতাৰ পিছত মই। কি কি বস্তু মানে ধ্যান ৰাখিব লাগিব, উম আপুনি যিহেতু। বিয়া পাতিছে, আপোনাৰ অলপ অভিজ্ঞতা আছে মোক অ কি উপদেশ। মানে এনেকুৱা দিব বিচাৰিব যে, তুমি বিয়া পাতিলে এইবিলাক এইবিলাক বস্তু কৰিবা। আৰু এই কেইটা - কেইটা বস্তুৰ পৰা আঁতৰি থাকিবা এনেকুৱা মানে কিবা যদি উপদেশ দিব বিচাৰে।
উ উ। আচলতে প্ৰথমটো কথা হ'ল বিয়া পাতাৰ পিছত। বিয়া পতাৰ আগত সকলো ল'ৰাৰে। কি থাকে ভালপোৱা মানুহ থাকে। থাকে ন, তাৰপিছতে গৈ হয় হয় হয়। তাৰপিছতো বেলেগ- বেলেগ জেগাত বিয়া পাতিব লাগে। এনেকুৱা হয় ন, ত 'সেইটোৱে সেইটো সেই। সেইটোৱে। আপুনি কেতিয়াবা বিয়া পাতিলে ভাল পোৱা মানুহ আছে নে নাই আপোনাৰ?
অ' মোৰ বৰ্তমান নাই, আগত আছিলে তাইৰ বিয়া হৈ গ'ল বেলেগত।
ঠিক আছে নাই ভাল কথা কেতিয়াবা বিয়া পাতিলে আপুনি। টো ধ্যান ৰাখিব লাগিব যে, বিয়া পাতাৰ পিছত।
উম।
আপোনাৰ যে, উম কি বুলি কয়।
দৈনিক।
ঘৈণীয়েক, ঘৈণীয়েকৰ সন্মুখত। কোনো সময়ত আপুনি ছোৱালীৰ লগত। কথা পাতিব নালাগে ফোনত। ভাল কথা হলেও। সেয়ে মানি ল নল নহয়। ভাল বেয়া কথা হ'লেও মানি নলয়।
অঁ আচ্ছা। আৰু।
স সেই কথাটো মেইন, তাৰপিছত আপুনি ঘৈণীক ভাল ৰাখিবলৈ কাৰণে সেয়াই সিহঁতক কি সকলো সময়তে ইফালে ইফালে ঘূৰিব নি লৈ যাব লাগিব। ভাল কথা ক'ব লাগিব ভাল ভাল বস্তু আনি খুৱাব লাগিব। তাৰ কথা মানি চলিব লাগিব।
উম ঠিক আছে অঁ
পাৰিলে আপুনি তাক তাক পাৰিলে তাক আপুনি মাজে মাজে ক'ব লাগিব আপোনাক মই ভাল পাওঁ।
অ
আপোনাক তাত লৈ যাম আপোনাক এনেকুৱা দেখিছে ভাল লাগিছে কিবা। নি দিলে ক'ব লাগিব নাই এইটো আপোনাৰ শ্বুট কৰিছে এনেকুৱা কথা ক'ব লাগিব নাহিলো। ন নহলে কি হব সিহে সি সে ৰা ৰাগ হৈ যাব।
অ মানে কমপ্লিমেণ্ট দি থাকিব লাগিব দেই টো এনেকুৱা ধুনীয়া লাগিছে সেইটো ধুনীয়াকে বনাইছে খানাতো ভাল লাগিছে।
হয় হয় হয় হয় এইটোৱে সেইটোৱে কবো বিচাৰিছোঁ।
আচ্ছা ঠিক আছে আৰু আৰু কিবা বৈবাহিক জীৱনত এনেকুৱা পৰিয়ালত। থাকোতে আমি কি কি বস্তু ধ্যান ৰাখিব লাগে।
ধ্যান ৰাখাৰ কাৰণেতো বহুত আছে যেনে আপুনি ধৰি লওক- বিয়া পাতাৰ পিছত বহুত কষ্ট হয়। আপুনি নিজে নিজৰ মল মত লৈ কত যাব নোৱাৰে
উম
কিয়নো আপুনি বিয়া পাতিলে ঘেনীৰ ক'ব লাগিব। সিয়ে যাবলৈ নিদিয়ে আপুনি যেতেগই গলে কাজিয়া লাগি থাকিব। আৰু যেতিয়া নি সি ল'ৰা ছোৱালী হব তেতিয়া।
টো এটা আহি যায় আৰু
অ আহি যায়।
আগৰ নিচিনা ফুৰি থাকিব নোৱাৰে।
তো আহি যাই অলপ অলপ অলপ টেনচনো লাগি থাকে কি কৰিম ক'ত যাম। ক'ত নাযাম কি কৰিলে ভাল হ'ব ক'ত গ'লে পইচা পাম
উম
এতিয়াতো বিয়া নাবাদিলেতো ইমান টেনশন নহয় পাৰিলে দিনত একশ টকালেও আহিলেও চলে পাঁচশ টকা আহিলেও চলে বিয় পাতাৰ পিছত এনে এটা হাল হ'ব দিনত। হাজাৰ পাঁচশ চাতশ বাৰশ লাগিবই-
উম আৰ্থিক মানে ব্যৱস্থা অলপ থাকিব লাগে। ভাল হয় চলিবলে
কিয়নহ ত আপুনি নিজে গাৰ্জিৰ হব তেতিয়া। এতিয়াতো আপোনাৰ গাৰ্জেন আছে ন তেতিয়া গাৰ্জেনটো আপুনি হ'ব লাগিব দায়িত্বটো আপোনাৰ হ'ব